হেল্ল'
অ, শুনি আছা?
অ শুনিছো।
অ, কি কৰি আছা পিছে?
মই এনে বহি আছো। তুমি কি কৰি আছা?
অ, মই এনে শুই আছিলো ৰ'বা।
অ, চাহ খালা?
নাই ৰ'বা, চাহ খোৱাই নাই ৰ'বা। তুমি খাইছা?
মই খোৱা নাই, খাম আৰু বনাই আছোঁ।
অ কিহেদি খাবা পিছে চাহ কিবা চিঙৰা-টিঙৰা আছে নেকি?
নাই পকৰী আনিব দিছো, কিনি আনিব দিছো।
অ, অ ভালে দিয়া। অ, অ সেইকাৰণে টো এনেকা চাত পটা বস্তু খাই ভাল লাগে বৰষুণত। আমাৰ আৰু ইয়াতে
খবৰ ভালে?
ওচৰত, হা? অ, খবৰ ভাল ভালে ৰ'বা। তোমাৰ কি খবৰ?
অ, অ।
আমাৰো মোৰো খাব মন গ গৈছে কিন্তু আমাৰ এতে ওচৰত মানে নাই না। ফুলৰে দো
অ, আমাৰ ইয়াতে আকৌ বজাৰ যে সিহঁতে পায়।
অ, কি কৈ আছিলা তোমাৰ গা বেয়া নেকি?
অ, অলপ গাটো বেয়া।
অ, তাকেতো মোৰো আজি কিবা মাথাটো বহুত বিষাই আছে। কিয় বা ইমান বিষাই আছে?
অ'। বাকী আৰু ভাবিলো বহুত দিনৰ মূৰত কল কৰিলো, তোমাৰ লগত কথ
অ, ভালে হৈছে দিয়া।
অ। পিছে তোমাৰ ফেভৰেট উৎসৱ কি হয় ফেষ্টিভেল?
অ, মোৰ ফেভৰেট ফেষ্টিভেল হৈছে দূৰ্গা পূজা। আৰু তোমাৰ? হুম।
মোৰ এনেই ভাল লাগে আৰু বিহু, ঈদ, পূজা।
ঠিকে আছে। ক'ব গলে সকলো ভাল লাগে, যিমান যি আমাৰ অসমত যিমান ফেষ্টিভেল আছে সকলোবোৰতে আমি ইনজয় কৰো, হয়নে নহয়? নতুন-নতুন বস্তু শিকিব পাৰো। সেইটোৰ পৰা মানে ভাল লাগে আৰু সকলো ক'ব গ'লে এ ইটো ফেভৰেট হয় সেনেকুৱা নহয় আৰু চব সকলোবোৰ ফেষ্টিভেল ভাল লাগে। যেনেকুৱা এ তে বিহু আহিলে আমাৰ বিহুৰ উৎচবটোত যেনেকুৱা পালন কৰে।
উম, বিহুত চবে মেখেলা-চাদৰ পিন্ধি আমি ওলাই যাব পাৰো। পিঠা-চিঠা পিঠা-চিঠা বনাই আমাৰ ঘৰতো। গোটে ফেমেলিৰ লগত আমি একেলগে বহি কিনে মনোৰঞ্জন কৰিব পাৰো ন?
অ, আৰু ঘৰে-ঘৰে বিহু নাচ চিব যায় সেইবিলাকৰো এটা বেলেগ এনজয়মেন্ট আছে আৰু ক'ব গ'লে। মানে সকলোবোৰ ফেছ টিবেল আমাৰ যিমান আছে আৰু আমাৰ চবৰে ৰীতি-নীতি এইবিলাক ভাল লাগে আৰু আমাৰ সাংস্কৃতিকৰ।
উম, মই তুমি বিহুত কি কৰা?
মই বিহুৰ হেৰি এনেকুৱা জেতুকা লগাও তাৰ আগদিনাখন।
অ, জেতুকা লগাই ন ভাল লাগে।
অ, ভালকে তাৰ পিছত আৰু আমাৰ ঘৰতটো পিঠা বনাই বিহুত, পিঠা বনাবই লাগে। ত পিঠা তাৰ আগত আগদিনাখনে মানে পিঠা-চিঠা বনাই কেনে ৰেডি ৰাখে। তাৰপিছত আৰু নেক্স দিনাখন আলহীবিলাক আহে।
লগৰ
অ আমাৰ ইয়াতে তেল পিঠা বনায়। তাৰপিছত আৰু এইটো খলা চাপৰি পিঠা বুলি যে কয় শুনিছানে? অ, তাৰপিছত নাৰিকল পিঠা, লাৰু তাৰপিছত তিলৰ পিঠাও বনায়।
তুমি জানানে বনাব?
মই এন কুৱাকে নাৰিক অ, কি কয় সিটো অলপ-চলপ জানো আৰু তেল পিঠাটো বনাব জানো মই। আৰু নাৰিকলৰ লাৰু বনাব জানো। বাকী বে বাকীখিনি আৰু মানে মায়ে জানে। তুমি জানা নে নাজানা কিবা পিঠা বনাব?
মই শিকিছো অলপ মাৰ পৰা সেনেকে বনাব পিঠা-চিঠা।
অ, ঠিকে আছে, শিকিব লাগে। এতিয়া মইয়ো শিকিম বুলি ভাবি আছো ৰ'বা। ফ্ৰী টাইমত নেক্স বিহুত অ, মই আৰু এনেকে লগৰ কেইটাৰ লগত আমি মানে বিহু-চিহু নাচিব যাওঁ। আৰু সিহঁতেও আমাৰ ঘৰত আহে। অ, বিহু নাচিব পাৰো। তুমি পাৰানে?
নাই মই নোৱাৰোঁ বিহু নচিব।
অ, শিকি ল'বা। আমাৰ লগতে নাচিব আহিবা কেতিয়াবা।
শিকাবাচোন তোমালোকে মিলি।
অ, শিকাম দিয়া, মানে ভাল লাগে এনকুৱা সকলোৱে এনকুৱা ৰঙা ব্লাউজ, এনকুৱা একে একে মুগাৰ মেখ খেলা ৰিহা পিন্ধে আৰু আমাৰ ইয়াতে
লাগে মেখেলা
অ, ইয়াতে মানে বিহু হ'লে মানে সকলোৱে আমাৰ ইয়াতে বিহু সি নাচ চিব কাৰণে ওলাই আহে আৰু মানে পত প্ৰত্যেকটা বিহুতে আৰু আমাৰ তিনিটা বিহু আছে ন। তিনিটা বিহুতে সক সকলোবোৰ বেলেগ বেলেগ থাকে। ত' আমাৰ এই দুটা বিহুত নাচে নহয়। ত' আমি মানে সকলোৱে ঘৰে এইটো বিহুত মানে সকলোৱে ঘৰত মানে নাচিব যায় আৰু ঘৰে ঘৰে। তাৰ পিছত আৰু নাচি কেনে যিখিনি পইচা উঠে, সেইটো পইচাৰে খানা খাও আমি। খানা খাই কেনেও ভাল লাগে এনজয় এটা হয়।
উম, চব গোটে পৰিয়ালৰ লগত একলগ হৈ কিনে আমি বিহু নাচ, মনোৰঞ্জন, খানা এইবোৰ খুৱাই বহুত ভাল লাগে আৰু উৎসৱৰ আনন্দ লোৱা যায়।
আনন্দ লোৱা যায় সেয়াই। আৰু আমাৰ ইয়াতে ফাংচন-চাংচন হ'লেও আমি বিহু
অ, বিহু বিহু ফাংচনো হয় ন? নাচ, গীত
অ', আমি নাচো প্ৰতেকবাৰে মানে বিহু হ'লে, আ তাতে এইবাৰ যদি পাৰা তুমিও আহিবা, আমাৰ লগত প্ৰেক্টিচ কৰিব পাৰিবা। আমি নাচিম দিয়া মঞ্চত, উম, সেইয়াই।
অ'।
নাচিব পাৰলে ভাল লাগিব আৰু।
উম, এনেই পূজাটো ভাল লাগে বাহিৰত ওলাই যাব পাৰি পূজা চাব, বহুত জাগাত পূজা পাতে ন চব জাগাতে চাব যাব পাৰি।
নতুন অ', নতুন কাপোৰ চাপোৰ ল'ব পাৰি।
অ', মইতো ভালে পাওঁ, দুৰ্গা পূজা আহিলে। মানে মই তাতে দুৰ্গা পূজাত বেছিকে কাপোৰ কিনো ন, বিহু হ'লে মানে বিহুত অকল এখন বা দু খন এনেকুৱা কাপোৰ পোৱা যায়। ত' এতিয়া দুৰ্গা পূজা হ'লে দুৰ্গা পূজা আমাৰ চাৰি দিন থাকে, ত' সেই চাৰি দিনৰ মানে এক্সট্ৰা- এক্সট্ৰা কাপোৰ এনেকুৱা কিনিব পাও ন ত' বহুত ভাল লাগে আৰু। আৰু এতিয়া এক্সাইটমেন্ট আৰু আহিয়ে আছে নহয় দূৰ্গা পূজা, বহুত এক্সাইটমেন্ট লাগি থাকে তাৰ আগতে
ভালে লাগে, যাম দিয়া এইবাৰ একেলগে ফুৰিব পূজাত।
অ', যাম দিয়া, ওলাবা তুমিও আহিবা আমাৰ তাতে।
অ', লগ ধৰিবা একেলগে, ঠিকে কৈছা।
তাকে দুৰ্গা পূজা ফুৰিব লাগিব ৰ'ব। ভালকে তাতে ইমান গ ৰাতি হ'লে ইমান লাইত জলি থাকে আৰু সকলো মন্দিৰত মানে বহুত ধুনীয়া ধুনীয়াকে সজায় ন, অ', প্ৰত্যেকবাৰে মানে এতিয়া মানে আজিকালিটো কম্পিটিছন লাগে যে কোনে কোন
অ', কোনে বেছি ভালকে সজাব পাৰে, উম, ঠিকে।
পাৰে আৰু কিছুমান এনেকা মেলা চেলাও বহে নহয় বহুত
অ‌', বহুত জাগাত বহে মেলা, ভাল লাগে।
উম, ভাল লাগে সঁচাই। সেয়াই আৰু মানে সেনেকুৱা দিন বিলাক মানে এত বৰিং নহয় আৰু এ এটা- এটা এনেকুৱা ফেষ্টিভেল আহি থাকে, ভাল লাগে।
আমি চব ফেষ্টিভেলতে আমি ইনজয় কৰিব লাগে, কিছুমানে চাবা ফেষ্টিভেল আজিকালি কয় ডাঙৰ হৈ গৈছো, কি আৰু এতিয়া কিন্তু এইটো আমি ভাবিব নালাগে।
অ', ঠিক কথা কৈছা তুমি, সেনকোৱাই তো ইতা চোৱা ইতিয়া আজি আছো কালি নাই, যিখিনি সময়ত যি আহে। সেইটো ইনজয় কৰিব লাগে ম'মেন কেইটা।
অ', তুমি কৰা নে ইনজয়।
অ', মই কৰো ইনজয়, এইবিলাক আৰু মইটো সকলোবোৰ ফেচতিভেলত মানে পোৰা ফুল এনজয় কৰো আৰু মোৰ মানে এক্সাইটমেন্ট থাকে যে আৰু আহিব এতিয়া ত' আৰু দুৰ্গা পূজা আহি আছে, ত' তাৰ কাৰণে মই এক্সাইটমেন্ট হৈয়ে আছো। কি পিন্ধিম কি নিপিন্ধো সেইবিলাকে ভাবি থৈ দিছো ৰ'বা।
কি প্লেনিং তোমাৰ দুৰ্গা পূজাত।
এতিয়াতো বাৰু এনেকুৱা বিশেষ একো ভবা নাই, তথাপিও মানে ভাবিছো যে আমাৰ ইয়াত তে যিমান মানে ধুনীয়া- ধুনীয়া মানে জাগাত এনেকুৱা ফুৰিব যাম আমাৰ ইয়াত লগৰ কেইটাৰ লগত, তুমিও আহি যাবা। আমিও যাম গটে কেইটা মিলি কেনে।
দিয়া ভাল লাগ গিব।
অ সেইয়াই আৰু দুৰ্গা পূজাত মানে ভাল লাগিব এনেকুৱা আৰু বিশেষকে বোত বিভিন্ন ধৰণৰ মানুহ আহে নহয় বুত দূৰৰ পৰা চব ভাল লাগে। ত সেনেকুৱা, আৰু বহুত ভিৰ হয় ন। একদম মেলা-চেলাও চাই ভাল লাগে। অ। মানে গাড়ী পোৱা নাযায়। বেছি ৰাতি হ'লে অলপ দি দাৰ হয়, সেইখিনিয়ে তথাপিও আমি খোজ কাঢ়ি খোজ কাঢ়ি কেতিয়া আহি পাও গমেই নাপাওঁ।
আনন্দতে এক্সাইটমেনতে খোজকাঢ়ি আহা যায় বহুত দূৰ ৰাচ
অ, আৰু গম পোৱা নাযায় তেতিয়া দূৰ হলেওঁ। মানে ভাল লাগে আৰু কি কিবা এটা
উম।
এয়াই যাম দিয়া আৰু আৰুতো দূৰ্গা পূজাৰ পিছত তে আৰু লক্ষী পূজা, এইবিলাক দেৱালী এইবিলাক আহিয়ে আছে।
অ, দেৱালীতো ভাল লাগে কিন্তু। বম ফুটোৱা নে?
অ ফুটাও, ফুটাও, বম-চম ফুটাও।
আমাৰো বহুত বম ফুটাই আৰু দেৱালী আহিলেই।
ভয় লাগে নে নালাগে পিছে তোমাৰ?
মোৰ ভয় লাগে। মই এনে ফুলজাৰি ফুটাব পাৰো আৰু।
মইওটো ফুলজাৰি আগতে মই সৰুতে জলকীয়া বম ফু টাওতে মানে এবাৰ হাতত ফুটি গৈছিলে। তেতিয়াৰ পৰা মোৰো কিবা এটা ভয় লাগে। ত' আমাৰ আমাৰ ভাইটিয়ে ফুটাই থাকে বম বেছিকে।
আমাৰ ভাইটিও, মোতকে সৰু হয় কিন্তু জলকীয়া বম, আলু বম এইবোৰ ফুটায়। মই আকৌ জলকীয়া বম ফুটাও মানে কেনেকৈ জানা? এ লাঠিৰ আগত মমবাত্তি লগাই কিনে এনেকে দূৰৰ পৰা ফুটাও।
হেল্ল।
নহ'লে আৰু ভয় লাগে।
ঠিকে আছে। ভয় লাগে আৰু মই আগত ফুতা আছিলো, অ।
এনেই দেৱালীত চাকি জ্বলাই কিনে ৰংগলী বনাই কিনে ভাল লাগে কিন্তু।
অ, অ হয়। অ, দি আছ ৰ'বা হা এক ছেকেণ্ড। অ এ অলপমান ৰ'বা। এ ভাইটিয়ে মাতিছে মানে। কি বুলি কয়, অ তুমি কি কৈ আছিলা? চাকি লগাও মইও। আমাৰ দেৱালীত মানে গোটেই অ চাকি লগায়। আমাৰ আৰু দেৱালী পূজা মানে কালী, কালী পূজা বুলি কয় নহয়। ত' সেইটো আৰু তাত তে সকলোৱে গটে ঘৰত মানে চাকি জ্বলাই পূজা দিয়ে। তাৰ পিছত আৰু গোটেই ঘৰত মানে পুৰা যিমান আছে আৰু এইবিলাক লগায়।
অ ঘৰত
অ, আগে চাফা কৰে। তাৰ ছত কলগছ পুতে আমাৰ ইয়াতে। ত কলগছটো, অ। কলগছটো পুতিলে, পুতি কেনে তাতে চাকি জ্বলাই, তাৰ পিছত সেই চাকিৰে বম চম ফুটাই, সেনেকুৱাকে, ভাল লাগে আৰু।
বনোৱা নে তোমালোকে।
অ', অ', ৰংগলী বনাও।
অ', সেই আৰু মিঠাই চিঠাই খোৱা যায়, ভালে লাগে।
উম, ভাল লাগে তে মিঠাই খাওঁ। আৰু সকলোৱে লগৰ কেইজনেও আহে নহয় বম চম ফুটাব আমাৰ। ঘৰৰ ওচৰৰ কেইটাই, ভাল লাগে। অ', সেইয়াই, আৰু এইবিলাকৰ ইনজয়মেন্টৰ কথা কলেও ক'ব গ'লে বহুত মানে কথাাটো কওঁতেই ভাল লাগি যায় মানে আৰু যেতিয়া সেইটো কমেণ্ট অ', ভাবিলেই ভাল লাগি যায়। আৰু কৰিলেতো ক'ব নালাগে।
ঠিকেই কৈছা, দেৱালীৰ পিছত আকৌ খ্ৰীষ্টমাছ আহে। খ্ৰীষ্টমাছটোটো ভাল লাগে ঠাণ্ডাৰ দিনত, যাওঁ আমি। উম, ভাল লাগে, খ্ৰীষ্টমাছৰ দিনটোত একদম।
অ', অ', ৰ'বা হা এক ছেকেণ্ড লাইনত থাকা এ তাৰমানে মোৰ ফোন আহিছে, হেল্ল' অ'। অ, অ', ঠিক আছে যাই আছো। অ', অ', এ মানে কি ক'বা আৰু মোৰ মানে পাৰ্চেল আহিছে।
এতিয়াই যাবা নেকি।
অ', এই পাৰ্চেলৰ কাৰণে মানে ফোন আহিছে ৰ'বা। তাৰ কাৰণে এতিয়া আৰু মাতিছে যাবই লাগিব। এ মানে মই কিবা অৰ্ডাৰ দিছিলো।
কথা পাতি পাতি যাব নোৱাৰিবা নেকি।
অ', পাৰিম ৰ'বা এইটো মোবাইলটো লগত লৈ যাবই লাগিব ন।
অ', এই টাইম হ'ব আৰু কোৱা আৰু কি কৰি আছা।
অ', আছোয়ে ৰ'বা এনেকুৱাই ভালে, তোমাৰ। কি বুলি কয় আহিবা তুমি নেক্সট টাইম আমাৰ তাতে ফেষ্টিভেলত।
তুমিও আহিবা, মইও যাম।
অ', দিয়া নহ'লে বাৰু ৰ'বা ন এক চেকেণ্ড।
হ'ব দিয়া।
অ'।